ভলা
হয়। কিনো ভাল বেয়া, আছো আও।
অঁ। ক'ত ঘৰতে নে?
আছো ঘৰতে।
উম, অ।
অ, আছো বোলহতে আছো বোলো এই, হেৰি এ অলপ ওলাই গৈছিলো এতিয়া। আহি। এতিয়া ঘৰ পালোহি। সন্ধিয়াও হ'ল প্ৰাৰ্থনাও কৰিব লাগিব। কৈতিয়া।
অহ মাহঁত ভাল
মাহতৰ ভালেই উম কি কৰি আছ
মই ভাতকেইটা খাই বিশ্বনাথতে এনেই পৈছো অকমান
ত ভাত খোৱা ইমান দেৰিছে
ভাত এ হেৰি আকৌ ৰাতিপুৱা ভাত খোৱা দেই তোকান দুপুৱতে হৈছে আৰু উঠাদেই বতৰ বেয়া
অ অ গম পাইছো বাৰু উঠা দ বুলি আৰু বতৰ বেয়া কোন সোনকালে উঠিব সেইটো বাও আছো এই এনেকে কৰবা দূৰ ত তেতিেতো আৰু উঠা নহয় ক'ৰ পৰা যেতিয়া বত থা হয়
অ আৰু মানে হেৰি হ'ল তোৰ এইকেইদিন অকমান ফুৰিবলৈ গলো
উ
তাৰপিছত আৰু অকণমানো ভালকৈ মানে ৰাতিও অকণমান পোৱাহি দেৰি হৈছে খোৱা মেলাও মানে তেনেকে হেৰি হৈছে কাম অলপোও তেনেকে আছিলে
কাম মা ধৰি কাৰোবাকতি কেতিয়াবা আছেনে
উম
কোনদিনাখননো কামৰ পৰা আজৰি পায় বাৰু মানুহে অ সচাকে দেই হা
কেতিয়া গ'লি?
খৰচ যাম বুলি কৈছিলিহে
ন তাৰিখ, ন তাৰিখ, নে আঠ তাৰিখ নে, ন তাৰিখ আছিলে।
অ তই মোক তাৰ দুদিনমানৰ আগত কৈছিলিহে বোলে, ‌ এনেকে যাম।
উম।
আৰু তই দেখোন মোক খবৰ দিয়াৰ কথা আছিলে?
এ খবৰ দিয়া মানে, আমিতো তই মানে, তোক যে কৈছিলোঁ। এতিয়া সিহঁত গিতা সেইকেইটাৰ লগত মই নাই যোৱা নহয়, আমি যিকেইটা পাতিছিলোঁ।
অ সেইটোত, সেইটো মানে হেৰি নহয়। গোটেইখিনি যোৱা নাই আমাৰ খিনি।
নাই যোৱা। নাই যোৱা।
তাকে ভাবিছোঁ, ‌ আমাৰ খিনি গলে এই ইহঁতেতো ক'লেহেঁতেন। তেন ন।
অ ৰুমৰ কাষৰ সেই অ, কাষত থকা সেই লগৰ জনী তাপা সেই লগৰজনী মাক দেউতাক। তাক
অ সিহঁতৰ, সিহঁতৰ পৰিয়ালটোৰ লগত
অ'।
উম।
তাৰপা আৰু এজনী লগৰ গৈছিলে বাৰু, হ'ল হ'ল এ ইমান ধুনীয়া মানে, কিমিং জেগাটো। ‌
অ তহঁত কিমিন পালিগে।
উম। মানে তোৰ, মই মানে জীৱনত এনেকুৱা কোৱা জেগা দেখা নাই দেই, এনেই তোৰ মানে পেপাৰে পত্ৰই বা ধৰ টেলিভিশনতে সেইবিলাকত দেখি আছোঁ।
উম। অ সেইটোৱে আৰু, আৰু এটা কথা মানে এই হেৰি কিমিনৰ কথা কওটে মনত পৰিলে, এই আমাৰ বমা এজনীয়ে ল'ৰাটো নহয়, ল'ৰাটো টো নহয়, হেৰি মানে এই জীয়েকৰ গিৰিয়েকটো মানে বৰমাজনীৰ জোঁৱায়েক টো সেই তাত আছিলে, সেই কিমিনত আছিলে।
অ এ মানে
তেতিয়াই গৈ গৈছিলো বাৰু দেই সেই তেতিয়াই কিমিন গৈছিলো কিন্তু বহুত ধুনীয়া আছিলে। তেতিয়া এতিয়াতো অকমান গছ গছনি এনেকে কটা মেলাও হ'ল নেকি, কিন্তু তেতিয়া মানে ইমানেই ধুনীয়া আছিলে।
অ তাত মানে এটাতো জেগা আছে তালে মানে কমান সেই কিমিঙৰ পৰা অকমান দূৰ যাব লাগে তোৰ একদম পাহাৰৰ একদম এঢলীয়া সেয়াত মানে একেটা গতিতে গৈ থাকিব লাগিব তই। গৈ গৈ তাত মানে তোৰ এনকুৱা গছ টাইপ ওপৰ এটা ঘৰ হেৰি এটা আছে তাৰ খটখট যদি উ উঠি মানে তাৰ পৰা তই গোটেই মানে হেৰিটো চাব লাগে। মানে চুচ মই তোক বুজাব নোৱাৰো প্ৰাকৃতিক পৰিৱেশটো মানে ইমানেই ধুনীয়া ইমানেই ধুনীয়া মানে আমাৰ অসম অ অসমটো বাৰু নহয় এইটো অৰুণাচলেই পৰিব মানে ই এনেকুৱা জেগাতো মানে আছে বুলি ভুলতো ক'ব নোৱাৰি মানে
সেইটোৱে সেই জেগাবোৰ বহুত ধুনীয়া ন আৰু সিহঁত তাই বহুত পৰিষ্কাৰকে ৰাখে আমি আমি সেই পৰিষ্কাৰটো ইমান মন নিদিওঁ
উম এ একদম পুৰা জেগাত জেগাত মানে ধৰে এতিয়া এইবোৰ গ্ৰুপে কিবা কিবি এবোৰ হেৰিবোৰ পেকেট চেনেল কিবা কিবাকিবিও চব মানে জেগাত জেগাতহে পেলাব লাগিব
সেইটোৱে সিহঁতৰ সেই বস্তুতটো বহুত ভাল সিহত বহুত পৰিষ্কাৰ পৰি পাতি কিয়নো আমাৰ বোৰ মানে কি হয় তোৰ একো নিজৰ যেন দায়িত্ববোধ নাইয়ে তেনেকে দেউদ দলিওৱা হয় তত দলিওৱা হয়
উম উম আৰু তোৰ মন চন মানে যদি যদি বেয়া লাগি থাকে নহয় মানে মনটো ভাল লগাবলে তয় যাব পাৰো মানে তালে
অ সেই জেগাবোৰতক কিমান মুকলি হেৰি হ'ব পাৰি
উম চুমই গৈছোঁ নহয় মানে তাৰপিছত আকৌ আৰু কিবা এটা তাৰে হয় কিবা পাপোম পাৰে নে কি সেইফালেও মানে গৈ থাকিব লাগে গৈ থাকিব লাগে এ বহুত ধুনীয়া ধুনীয়া জেগা তাৰমানে তাৰওচত হেই আকৌ দাদা এটাই মানে কৈছিলে সেইফালে পৰা আমি যোৱা নাই কিবা অৰুণাচলৰ কোনোবা জেগা এটাৰ কথা কৈছে জানো কিবা নামটোও পাহৰিছো সেই তাহে তাতো হেনো বহুত ধুনীয়া মানে
এ অৰুণাচলত আমি বহুত দিন আছিল ন হয় তেতিয়া আমি যেতিয়া গৈছিলোগে দাদাহঁতেৰ হতে মানে আমি যে গৈছিলো সেইবাৰতো এইখন বহুত জেগা ঘূৰা হ'ল আমাৰ
এই ইমান ধুনীয়া মানে এ এনেকুৱা হেৰি মোক
অ ৰচোন কথা এটা নহয় কথা এটা নহয় তহঁতৰ তাত ব বৰষুণ দিছে নাই বাৰু ইয়াত যে ইমানেই বৰষুণ নহয় মই তোক বুজাবও নোৱাৰো
দিছে আমাৰ ৰাতিপুৱাৰ পৰা একবাৰে মখলদাৰ বৰষুণ
এই গৰমত বৰষুণটো দিলে ভালেই কিন্তু তোৰ ইমান বেছি হৈ গলে ভাল নহয় নো একে একেবাৰে অ সেইটো ইমান বৰষুণ দিছে নহয় বাপৰে
কতো তই ওলাই যাব নোৱাৰ। একো এটা কৰিব নোৱাৰ। ভাল নালাগে মানে, তই মানে গা চা ধুলেও যেন কিবা এটা মানে, নিজকে মানে হে নিচিনা নালাগে, মানে ক মুকলি
অহ সেইটোৱে আও আৰু বৰষুণতো এনেকে দি থাকিলেতো বতৰটো মানে এনেকুৱা যদি হৈ থাকে না তই শুব পা না খাব পাৰ মানে একদম অশান্তি মুঠতে মোক কৈছো নহয়। দিব লাগে বৰষুণ অলপ মানুহক লাগে, কিন্তু এনেকে নালাগে মানে। অ সেইটোৱে সেইটো কিন্তু একদম কথা একদম বহুত অশান্তি আৰু। ৰাতিপুৱা পৰা জিএকে বাপ
সচাকে এ এইবিলাক বস্তুতো মানুহক কৰ্ম কাৰণে হৈছে গম পাইছ নাই? সেইটো মানুহৰ আমি
সেইটোতো এনেও এনেও স এইটো বুলিয়ে নহয়, সকলো ক্ষেত্ৰতে মানুহে এনেও কৰ্ম ফুল ভুগিব লাগে।
উম এতিয়া আৰু আৰু দেখিবি চাবিচোন এতিয়া, ভূমিকম্প এটা বুলি ক'লে আজিকালি একদম মানে কোনো হেৰি কথা নহয় আও। অ ভম ভূমিকম্প আহিছিলে আগতে অ। আগতে ভূমিকম্প এটা বুলি ক'লে অ ভূমিকম্প আহিছিলে নয়। এতিয়া উম ভূমিকম্প আহিছিলে। অ ভূমিকম্প আহিছিল এনেকুৱা টাইপ হৈ গ'ল মানে। একদম উম
অ ইমান একেবাৰে একো ইমান চিন্তা কৰিব লগা একো ঘটনাই নহয় কিবা তেনেকুৱা হৈ গ'ল।
কল গছ।
সেইটোয়ে এতিয়া মই এতিয়া যে ওলাই গৈছো বুলি যে তোক কৈছিলো
উম।
অ মই যে এই ওলাই গৈছো বুলি যে কৈছিলো ওলাইনো কিমান সময় আগত গৈছিলো অ। অকমান দূৰ ওলাই গলো গৈ মাথাউৰি কাষ পাইছিলোগেহে।
আকৌ সেইখিনিতে ইমানেই মানে তোৰ বতৰটো সিফালৰ পৰা ক'লা কৰি আহিছে ইফালে মানে শুনি গৈছে
আৰু এতিয়া এতিয়া তই অ এতিয়া তই এটা কথা চা, এতিয়া আমি বিলাকে বাৰু এতিয়া পকী ঘৰত আছোঁ সেইটো বেলেগ কথা কিছুমানতটো সেই নৈ কাষৰীয়া অঞ্চলত আছে। সেই সেইবিলাক বাৰু মানুহৰ কি অৱস্থা হ'ব যেতিয়া বানপানী কেনেকুৱা মানে মোৰ সেইবিলাক মানুহলে কিন্তু বহুত বেয়া লাগে দেই। কি কৰিব বাও মানুহবিলাকে? ক'ত যাব? ক'ত থাকিব? ক'ত খাব?
মোৰো সেইটোহে হয় মই আগতে ইমান অসুবিধা মানে তেনেকুৱা নালাগে আগতে ভাবো যে বা আজি বহু ফন দিছে আজি একদম পানী হ'বফালে বা আজিও আজি ভূিকম্প আহিছে ছিলে নহয় তেনেকে আমি একদম পুৰা ইটোৱে সিটো ক কিবা কৰওঁ কিন্তু এতিয়া যি বুজি পোৱা হলো নহয় এতিয়াহে ভাবো অঔ আমি পকী ঘৰত আছো পকা হে তলত আছো টিঙৰ তলত আ আছো
উম আৰু ছাৰ এতিয়া ডাঙৰিন খিনটো ব মই বাদ দিছো দেই না মাদু ত বা তেওঁলোকে বা অকণমান কিবা নিজে সেইটো মানে নিজৰ নিজে চম্ভালিব পাৰিব কিন্তু স অকণমান বস্তূ বিলাক সেইবিলাকে কি কৰিব বাৰু কচোন
অ সেইটো এইটো কথা ন আৰু এই পঢ়া শুনাটোৰ ক্ষেত্ৰত বেছি বেয়া লাগে আকৌ কিছুমান ঘৰ আৰু এনেও কাৰেন্টটো কাটি দিয়ে ন কাৰেণ্টটো কাটি দিয়ে সিহঁতে পঢ়ি নোৱাৰে কিবা হয় এই এইবোৰ বেয়া লাগে মানে কেতিয়াবা ভাবিলে
তাকে মানে এতিয়া মানে সঁচাকে মানুহ বিলাকে সেইবিলাক ভাবি চাই নে নেচাই নাজানো দেই এতিয়া পাহাৰ এতিয়া অৰুণাচললে যে গৈছো ইমান মানে তোৰ পাহাৰ বোৰ কাটিছে মোৰ একদম দেখি সি মানে কিবা লাগি গৈছে আৰে এইবোৰ পাহাৰ যদি কাটি কাটি এটা সময়ত নাইকিয়া কৰি দিয়েগে প্ৰকৃতিয়ে টো আৰু বেছি মানে প্ৰতি ল'বলৈ চাব ন হয় নহয় কাৰণ প্ৰকৃতিয়েটো আমাক একো হেৰি দিয়া নাই অ ইমান মানে যেনেকে আমি মানুহে বিচাৰিছো তেনেকে অ তেনেকে দি আছে তাৰপিছত টো ইমানবোৰ মোৰ সঁচাকৈ দেখিব বহুত আগতে ধৰ সেই দুৰপাং সেইফালে সেইবিলাক তো গৈছো ন সেইবিলাকত কিমান মানে পাহাৰৰ বোলে গছ গছ গছি কিমান এতিয়া মানে গোটেই পাহাৰবোৰ কাটিছে কৈছোঁ নহয় ম দেখি মানে এতিয়া সেইখনৰ মানে কোনোব এ কোনো এটা জেগা আছিলে তাৰ মানে হাতী ওলাই বুলি হেৰি দি থৈছে আকৌ মে থুন ওলাই বুলি দি থৈছে এ সেইবিলাক কেলে নাহিব সিহঁতে ক'লৈ যাবগে সিহঁতৰ যেতিয়া বাসস্থানটো যেতিয়া মানুহে ল লৈ লৈছে
অ সেইটোৱে এটা কথা এতিয়া লাহে লাহে সেই জীৱ জন্তুবোৰটো লাহে লাহে নাইকিয়া হৈ গৈ আছে। নহয় এটাৰ পিছত ইটো এটাৰ পিছত ইটো।
নো বাসস্থান বিচাৰি মানুহ ঘৰলে আহিব আৰু কলৈ যাবগৈ হয় নহয় এইটো হেৰি কৰিলেই নহ'ব নহয় সঁচাকে মোৰ মানে মানে যিমানটো মানে উন্নতি উ। সঁচাকে দেই মই সেইটোও মানে সঁচাকে বহুত কথা ভাবোঁ কিন্তু দেই বহুত মানে আমি যিমানটো উন্নতি কৰি আছো ন সিমানটো মানে অধোন্নতিও হৈ আছে আকৌ।
উম উম সেইটোৱেই
আৰু এই বোলে গাজনি এই বোলে একদম ধুমুহা আমাৰ ইয়াত মানুহ দুজন ঢুকালে নহয়। দুজন মানে এজনৰ হেৰি ঢুকুৱা নাই এজনৰ আমাৰ ইয়াত মানুহে এজন ঢুকালে এজনৰ হেৰি এনেকে ভৰিত মানে দুখেই পাইছে এই সে গাজনি বিজুলী হেৰিয়াত ঢেকণ বজ্ৰপাত
অ সেইটো খবৰো পাইছিলো
উম চাচোন ইমান উচ
ঠিকে আছে সেইটোৱে সেইটোৱে
উম
হ তেতিয়া হ'ব আৰু
হ'ব হ'ব
উম হব